নমস্কাৰ, নমস্কাৰ। হয় কি কৰিছে আপুনি? অ মই, হয় হে আপুনি কওক।
মই আছো এনেই আৰু আপুনি কওকচোন।
মই এই শুই আছো আৰু বিচনাতে। এনেই গৰমত থাকিব পৰা নাই। গৰম আজি আৰু
অ, হয় আপুনি চাহ-পানী নাখালে?
চাহ-পানী খাবই মন নাই আৰু গৰমত বহুত গৰম পৰিছে দেই।
খাব লাগে। চাহটোৰ লগত আৰু গৰমৰ লগত কি কথা আছে? আমি আৰু গৰম যিমান দিলেও চাহ নাখালে নহয়ে।
হয় কথা
চাহ পগলা আৰু কি ক'ম।
মানে এ কোৱাটো আপোনাৰ নোহোৱা নহয়। মানে মই মানে বৰ চাহৰ নাই এইটো চাহ খোৱাৰ হেৰিটো যে ইচ্ছাটো মানে ইমান নহয় মোৰ চা চাহ হোৱা আৰু ধৰ গৰমো দিছে ধৰ ফেনখন।
হয় হয়।
দি এতিয়া বিচনাতে বাগৰি আছো আৰু।
হয়। নাই খাব লাগে আপুনি চাওক এতিয়া চাহটো আমাৰ অসমৰ সম্পত। বিশ্ববিখ্যাত আপুনি যদি এতিয়া অসমত থাকিয়ে যদি চাহৰ সোৱাদটো যদি নলয়। তেতিয়া হ'লে এটোতো আপুনি বহুত বেয়া কাম কৰিছে।
চাহৰ সোৱাদ ল নোলোৱা নহয় মানে খাওঁ খাওঁ চাহো চাও দেই চাহৰ সোৱাদ নোযোৱা নহয় মানে কিন্তু বহুত বেছি চাহ নাখাওঁ আৰু মই কমকৈ খাওঁ অলপ।
সদায় নাখাওঁ আৰু সদায় খোৱাতটো ভালো নহয় দে চোন।
হয় হয় আপুনি এনে লালচাহ খাই ভাল পায় নে গাখীৰ দি তোৰ দি খাই ভাল পায়।
মই ক'ব গ'লে দুটা চাহে খাওঁ দেই। গাখীৰ পিচাটো হ'লে অলপ বেছি ভাল লাগে।
হয় হয় সকলোৰে
ত' সেইটো আকৌ অলপ কন কৰে ত অলপ স্বাস্থ্যৰ কাৰণে ভাল নহয়। হয় হয় নহয়টো সেইকাৰণে অলপ কম খাওঁ আৰু গেষ্ট্ৰিক কৰে গেষ্ট্ৰিক কৰে।
হয়।
সেইকাৰণে অলপ হেৰি চাহ হয় লাল চাহটো বেছিকৈ খাওঁ আৰু।
হয় ঠিকে ঠিকে মইতো গাখীৰ দিয়া চাহকে বেছিকে খাই থাকো। কেতিয়াবা যদি আপোনাৰ গা- এ নাথাকে উপলব্ধ।
উম।
তেতিয়া হ'লে আৰু উপায় নোহোৱা হলে লাল চাহ খাব লগা হৈ যায় আৰু।
এটো উপায় নাই বাৰু খাব লাগিব হয় আৰু।
হয় নাই লাল চা ভালে মানে কি আপোনাৰ এতিয়া আপুনি যদি এক্সাৰচাইজ নকৰে। আপুনি যদি স্বাস্থ্য ক্ষীণ বিণ তেতিয়া হ'লে আপুনি খাই থাকক একৌ প্ৰব্লেম যদি নাই। আৰু যাৰ প্ৰব্লেম থাকে যোনে ধৰ আপোনাৰ খাব নোৱাৰে গাখীৰ দিয়া চাহ খালে গেষ্ট- হয় সিহঁতে নাখায় যোনে ডাইট কৰে সিহঁতে নাখায়। আমাৰ এতিয়া আৰু মোৰ এতিয়াই কোন নাই মই আৰু এতিয়া এনেই কিহৰ ডাইট কৰোঁ।
উম কথাটো হয়, আপোনাৰ নোহোৱা নহয়। ত' ইমানো ভাল নহয় খোৱাটো অলপ কমকৈ খাব। বেছি খালে গেছ কৰেটো কমকৈ খাব আপুনি কি কৰিছে পিছে এতিয়া
মই এতিয়া পহাতি পোলত বহি আছোঁ।
হয় পঢ়ি আছে নেকি আপুনি?
নাই নাই এনে বহি আছো পঢ়াৰ টেবুলত, মানে মই মানে কেনেকুৱা মই যিয়ে মানে যি কামেই নকৰো কিয় বা এনেয়েই থাকিলেও মই টেবুলখনৰ আগত বহি থাকোঁ।
হয় এইটো ভাল অভ্যাস বাৰু বেয়া নহয়।
আপোনাৰ এই ফকাচটো ভাল কৰে আৰু এইটোৱে
হয় কথাটো বুজিছো ভাল অভ্যাস আপোনাৰ অভ্যাসে হয় এইটো। বহি আগতো
হয় হয় মোৰ এইটো বহুত পুৰণা অভ্যাসেই হয়।
হয় হয় ভালে এটো
আপুনি এনেই কি বুলি কয়
আপোনাৰ অলপ নেটৱৰ্কৰ ইছ্যু আছে নেকি? মাজতে আপোনাৰ মাতটো অলপ ভাঙি ভাঙি আহি আছে মানে অলপ মাজে মাজে পিকে ঠিকে আহি আছে বাৰু।
হয় হয় এই নাই মাজে মাজে অলপ প্ৰব্লেম দিয়ে আৰু
হয় হয় মোৰো প্ৰব্লেম দিয়ে দেই বহুত নেটৰ প্ৰব্লেম হয় আজিকালি নেটৱৰ্কৰ প্ৰব্লেম হয় ইহঁতেই পইচাবোৰ লয়হে খালি ইহঁতে পইচাবোৰ লৈহে খালি ভাল
হয় নাইট এতিয়া আপোনাৰ ক'ব গ'লে জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বহুতো অসুবিধাৰ সৃষ্টি হৈ গৈছে এইটো আপনি এই কোম্পানীটোক দাই দিব নোৱাৰে সেইটো কোম্পানীয়ে আজি কৰো বুলি কৰিব নোৱাৰে সিহঁতৰো অলপ টাইম লাগিব
নহয় নহয় সেইটো কোৱা নাই মানে যেনে যি হিচাপত পইচাটো লয় সিহঁতে সেই হিচাপত মানে সিহঁতে চাৰ্ভিচটো দিব পৰা নাই আৰু কিবা মানে কি বুলি কাম আপোনাৰ চাইজ বেৰে
ঠিকে আছিল এতিয়া আপোনাৰ যেতিয়া সকলোৱে ফাইভ জি মোবাইল কিনিব ধৰিলে তাৰ পিছতহে গণ্ডগোলটো হ'ল তাৰ আগতো ঠিকেই আছিল তেতিয়া সকলোৰে নাছিল এতিয়া আপুনি যোনফালে যত ভিৰ বেছি হ'ব তাতেতো আপুনি উম অসুবিধা পাবই
হয় আপোনাৰ নোহোৱা নহয় কথাটো কিন্তু অলপ চাব লাগে অলপ চাইবাৰো কৰিব লাগে আপোনাৰ নেটৱৰ্কটো ভাল কৰিব লাগে বহুত পইচা লৈছে এতিয়াতো মই নতুনকৈ শুনিছো যে ৰিচাৰ্জৰ দামবোৰো বঢ়াই দিব আকৌ
হয় শুনি আছো ময়ো যি কৰে কৰক আৰু এতিয়া আমি কিনো কৰিম। লোৱা বস্তু ল'বই লাগিব।
তাকেই আৰু নহলে নোহোৱাই হৈছে আৰু লাগিবই ধৰক বস্তু কাম কৰিবলৈ। নহলে নহয়ে আজিকালি আৰু
হয়
হয় হয় আৰু বাকী ঘৰৰ ফালে আপোনাৰ ভালে আছে
হয় হয় একদম ধুনীয়া দিয়া আপুনি গৰম বন্ধত ক'ত টো দিয়ে আছে আপোনাৰ কলেজ বন্ধ চাগে
কলেজ কলেজতো মোৰ বাতত ক্লাছ নাই বন্ধ মানে কলেজ বন্ধ হোৱা নাই আৰু খালি মোৰ ক্লাছ বন্ধৰ
হয় আপুনি। হয় হয় আপনি কতো যাম বুলি ভাব নাই?
যাম বুলি মানে গৰমত যাব ক'ত আৰু এনেকুৱা গৰম দিছে আৰু ওলাই যাবই দিগ দাৰ লাগে ঘৰৰ পৰা।
সেইটোও হয়ে বাৰু হ'লেও চেষ্টা কৰিব লাগে।
হয় কথাটো নোহোৱা নহয় কিন্তু অসমত আৰু ক'তনো যাম অসমৰ। অসমত বাহিৰত অলপ ঠাণ্ডা জাগাবোৰত যাব ভাল লাগিব অসমত। অসমত নোৱাৰি বহুত গৰম বহুত ৰ'দ এইবাৰ।
হয়।
এইবাৰ মোৰ মতে ৰ'দৰ কাৰণতো হৈছে দেই এয়া গছবোৰ কটা হৈছে ন বহুতে এইবিলাকক। কাৰণে ৰ'দৰ গৰমটো বহুত বেছি হৈছে।
হয় হয় মই এটা আপোনাৰ ৰিচাৰ্চ পেপাৰ এখনত পঢ়িছিলোঁ আপোনাৰ এল্ডিনীয়ম বুলি। বস্তু এটা আছে সাগৰৰ পানীটো যে সেইটো মানে গৰম কৰি দিলে। সেটো প্ৰকৃতিৰ ওপৰত প্ৰভাৱ পৰে সেইটো বৰ্তমান। আপোনাৰ, যেতিয়াৰ পৰা মানে, যেতিয়াৰ পৰা মানে, কি আৰু এই তো গম পোৱা হৈছে। যে, বুলি বস্তুটো আছে। যেতিয়াৰ পৰা বস্তুবোৰ মানুহে উম মানে। মানুহে যেতিয়াৰ পৰা এইবোৰ ৰেকৰ্ড ৰখা হল।
হয়!
তেতিয়াৰ, পৰা এতিয়ালৈ, ইতিহাসত আটাইতকৈ ডাঙৰ এল নিনো আহিছে। তাৰ ফলত, গৰমো বৃদ্ধি হৈছে আৰু! বৰষুণো মানে, নহয়। কিন্তু, গৰম একদম বহুত, একদম অতিমাত্ৰা হ'ব।
হয়, আপোনাৰ কথাতো। মই বুজিছোঁ, কি কৈছে কিন্তু, গছবোৰৰ ক এটা কাৰণেও হৈছে, এইবিলাক। গ্ল'বেল ৱাৰ্মিং যোনটো। গোটেই পৃথিৱীত প্ৰদূষণৰ কাৰণে, সেইবোৰৰ কাৰণেতো হৈছে বহুত।
হয়, হয়। সেইবোৰ এইটো আপোনাৰ মেইন কাৰণ। এইটো যে, আপোনাৰ এল নিনোটো হ'ল, আপোনাৰ টেম্পৰেৰি। মানে এক বছৰত, প্ৰত্যেক বছৰে হয়। কিন্তু, এইবাৰ আপোনাৰ মানে, ভাগ্যটো বেয়া আছিল কাৰণে, বহুত বেছি হৈ গ'ল।
অ'!
বা এবাৰ কিন্তু, আপোনাৰ এতিয়া, এতিয়া ক'ব গ'লে, এইটো জ্বলা ঘিউত এইটো মানে, জ্বলা জুইত আমি, এইটো ঘিউ ঢলাৰ নিচিনা হৈছে আৰু টোৱে।
হয়, হয়! বুজিছোঁ, বুজিছোঁ। আমাৰ গছবোৰ
আগৰ পৰাই। কিন্তু, এল নিনোটো ঘিউ ঢালি দিছে আৰু অলপ।
হয়, হয়। মই মানে, কি ক'ম আৰু আপোনাক? আজিকালি যে, এচি লয়। এচিৰ তলত বহাত চে, গছৰ তলত বহি যোনটো ঠাণ্ডা এটা ভাল লাগে! কিবা এটা মানে। এচিত আপোনাৰ থাকিম, এচিৰ পৰা ওলাই আহি গৰম লাগে, থাকিব নোৱাৰে।
এনেকুৱাই আৰু। গছবোৰ ৰোব লাগে দেই, গছ বেছি বৃদ্ধি কৰিব লাগে।
হয়!
আপুনি দেখিছেনে? এইয়া, অসমত যে মাজত, মাজতে কিমান নাহৰ গছ ৰোইছিল।
হয়, হয়। এইটো আপোনাৰ জুবিন গাৰ্গে কোৱাৰ কাৰণেহে, ৰোইছিল। মানুহে এনেও ৰোব নেকি?
এনেইে, নোৰোৱে। তাকে কৈছোঁ! কিমান ভাল কাম কৰিছে, ত' ভাবচোন! তেওঁৰ মৃত্যুৰ তেওঁক, হেৰি কৰিবৰ কাৰণে, কিমান গছ ৰোইছে, কিমান শ্ৰদ্ধাঞ্জলি দিছে, ভাল কাম কৰিছে এইটো!
হয়, হয়।
তেওঁক, শ্ৰদ্ধাঞ্জলি দিয়াও হৈছে আৰু। ইফালে, প্ৰকৃতিও ভাল হৈ গৈছে অলপ।
এইটো বহুত ভাল কাম কৰিছে, তেওঁলোকে।
হয়!
তেখেতক, আমি বহুত ভাল পাইছিলোঁ তো। সেইকাৰণে, তেখেতৰ নামত এইবোৰ কৰিবই লাগিব আৰু।
তাকেই, তাকেই। তেওঁৰ নামত নকৰিলে, কাৰ নামত ত' কৰিম আৰু। এতিয়া আৰু তেওঁতো, এজনে আছিল।
ক'ব গ'লে। তেওঁ গান গোৱা হিচাপত নহয়, মানে। তেওঁৰ, যোনটো আপোনাৰ স্বভাৱ, মানুহজন। তেওঁ মানে, এটা মানসিকতা মান, কেনেকৈ কম আৰু! তেওঁ মানে, চব ফালৰ পৰা আছিল আৰু এজন মানুহ আৰু। তেনেকুৱা মানুহ কমেই বহুত।
হয়! বাকী আপোনাৰ, কলেজ কেতিয়া খুলিব?
কলেজ মোৰ এই এক তাৰিখে চাগে নুখোলে দেই। এক তাৰিখ আপোনাৰ শনিবাৰ টো। তিনি তাৰিখ, তিনি তাৰিখ মানে খুলিব আৰু। তিনি তাৰিখে, ধৰ যাম। মানে, মই তিনি তাৰিখৰ পৰা যাম।
হয়। আপোনাৰ বাকী টিউচন চলি আছে চাগে?
হয়-হয়, চলি আছে টিউচন চলি আছে। টিউচনত আৰু টিউচনটো গৰম বন্ধত কৰিম বুলি কৈছে বাৰু এতিয়া কৰিয়ে আছে। বন্ধ দিব আৰু। বন্ধ দিব বাৰু এইটো সপ্তাহ কৰিব কৰিব তাৰ পিছত বন্ধ দিব আৰু।
হয়, মানে ৰেগুলাৰ কৰি আছে নে? কেতিয়াবা
এ' ৰেগুলাৰ নহয়, মাজত এদিন গেপ এদিন বন্ধ। বন্ধ এদিন খোলা এনেকৈ। অ, আৰু মোৰ টাইম চাৰে তিনটা কেতিয়াবা চাৰিটা বজাত কৰে।
হয়। আৰু কিহৰ লৈছে আপুনি টিউচন?
এইয়া হিচাপ শাস্ত্ৰ।
কি ক'লে হিচাব শাস্ত একাউণ্টছ?
হয়-হয়, একাউণ্ট হিচাপ শাস্ত।
হয় ঠিকে আছে। আপুনি কমাৰ্চৰ মানুহ পিছে?
কমাৰ্চৰ মই কমাৰ্চৰ।
ঠিকে আছে, ঠিকে আছে। ব্যৱসায়িক জ্ঞান আপোনাৰ এতিয়া মোতকে বেছি থাকিব নোৱাৰে কাৰণ মই কমাৰ্চৰ মানুহ আপোনাতকে মই চিনিয়ৰ।
হয়-হয়-হয়-হয়। আপুনি বেছি জানে মোতকে মই এইটো কম কে জানো এই। সিকি হে আছো মই এতিয়া আৰু।
হয়-হয় আপুনি আহি যাবাই টেনচন নাই আপুনি প্ৰৱেশ কৰিছেহে এতিয়া।
হয় মই বৰ্তমানতো ব্যৱসায়ত ইমান হেৰি নাই। মই এইয়া আপোনাৰ
আপুনি এতিয়া এইটো লাইনত প্ৰৱেশ কৰিছেহে। আহি যাব আপোনাৰ টেনচন লব নালাগে।
হয়-হয়-হয়। মই এনেই অলপ বিত্তীয় স্থানত মানে অলপ বেছি ইণ্টাৰেষ্ট আছে আৰু সেইবোৰত যোৱাৰ।
হয়, মানে কেনেকুৱা ধৰণৰ আপোনাৰ অডিত ফাৰ্মত।
মানে বেংকৰ অ, অঁহ আৰু আৰ বি আই টো অলপ বেছি হৈ যায় বাৰু সেইটো ডাৰেক পোৱাতো টানেই বহুত।
নাই পাব আপুনি একজাম দিলে হ'ল আৰ বি আই ছেকেণ্ড গ্ৰেডৰ একজাম হয় নহয়। এইটোত পাবও পাৰে।
হয়, পাম বাৰু মানে সেইটো অলপ বেছি টাফ হৈ যায় ন বাকীবোৰত কে। হয়-হয় এছ বি এছ বি আই মই চাই আছো এছ বি আই নিচিনা বেংকতে আৰু দিম আৰু এনেকুৱে আৰু।
হয়-হয় ঠিকে আছে, দিয়ক আপোনাক মই আজি এৰিলো এইখিনিতে।
হয়-হয়-হয় ধন্যবাদ।
হয়-হয় ধন্যবাদ।